অ শুনিছা নাই?
অ শুনিছো, শুনিছো।
অ তাপা উঠিলে?
অ উঠিলো উঠিলো, আপুনি আ উঠিলে? চাহ খোৱা নাই ৰ'ব আপোনাৰ এই মায়ে বনাই আছে খাম এতিয়া আৰু লাহেকে আৰু।
অ অ।
আপুনি খালে?
নাই নাই উম বাকী কিবা কৰি আছিলা নেকি?
আপোনাৰ এই আমাৰ বৰ্তাহঁতৰ মানে আজি হেই হয়। আ নাৰায়ণ পূজা হয় ত' এই নাৰায়ণ পূজাৰ কাৰণে এই ৰাতিপুৱা যে আপোনাৰ লাগে নহয় বহুত বস্তু কিবা কানি লাগে ন আপোনাৰ।
হয় হয় হয় হয়
এই তাকে মই বোলো এই ভাইটিকেইটাক লৈ কিনে বোলো অকণমান বেলপাত আৰু ফুল ফুল দুপাহ মানে কেইপামান বোলো লৈ আহো বোলো ছিঙিবলে তাকেই যাবলে ওলাইছিলো আপোনাৰ এহ মানে চব ব্যস্ত মানে হে হে হে।
উম ভাল নাৰায়ণ পূজা কৰিব লাগে দেই ঘৰত।
অ
উম হম বাকী কিমান নাৰায়ণ পূজা হ'লগৈ নে আৰম্ভ নে হোৱাই নাই?
নাই নাই নাই এতিয়া আপোনাৰ পোৰহিত অহা নাই এতিয়ালৈকে পোৰহিত মানে বামুণ যিজনে পূজা কৰিব আৰু তেখেত আহি পোৱা নাই এতিয়ালৈকে মানে তেওঁৰ যোগাৰীজন আহি পাইছে আহি পাই কিনে ধৰি লওক পূজাৰ কাৰণে যিখিনি সা সামগ্ৰী লাগে ধৰি লওক বা আপোনাৰ এই কলৰ দনা চনাবিলাক ওলাই আছে এইবিলাক আ অ সেইবিলাকেই কামবিলাক কৰি আছে আমিও বোলো এতিয়া গৈ কিনে লাহেকে ফুল চুল লৈ আহো দুবৰি তাত বহুত বস্তু লাগে ন আপোনাৰ পূজা বুলি ক'লে এখনো এ আপুনি শেষ কৰিব নোৱাৰে বস্তুৰ নাম কৈ কিনে ৰাতিপুৱা আপোনাৰ এতিয়া প্ৰথ প্ৰথমটো পূজা বুলি কোৱাৰ লগে লগে এই ফুল ফুল লাগিবই প্ৰথম কথা। ফুল চুল লাগিব আপোনাৰ বাকী বজাৰ সমাৰ কৰিব লাগিব হয়নে নহয়? পূজাত আকৌ আপোনাৰ চাকি তাকি এইবিলাক ধূপ চুপ লাগে বা নাৰিকল নাৰিকল চাৰিকল লাগে ন এইবিলাক।
উম।
এই তাকে আপোনাৰ ৰাতিপুৱা ৰাতিপুৱা গৈ কিনে নাই নাৰিকল বিচাৰি আনি অ যোৱাকালি গৈ কিনে ৰাতি গৈ কিনে নাৰিকল বিচাৰি আনিছো মানে আকৌ কেঁচা নাৰিকল লাগে ন। দাব নাৰিকল বুলি যিটো কই এইবিলাকেই আৰু মানে টুক টাককে আনি থাকিব লাগে আৰু বস্তুবিলাক হা।
ঠিকেই ঠিকেই মানে সেইটো কাৰণে পূজা কৰে ন আৰু মানে কি হয় আমাৰ এইফালে সত্যনাৰায়ণ পূজা বুলি কয়।
হয় হয় হয় স
হয় মানে আমাৰ হেৰি হঁতকো মানে বৰ তাৰ মানে এই আগতে মানে এ পতা দেখিছিলো মানে তেতিয়া।
হুম হুম হুম
এই নাৰায়ণ পূজা।
উম।
মানে তাতো দেখিছো মানে পূজা কৰে সেৱা কৰিবলৈ গৈছিলো তেতিয়া। আৰু তাত নিজৰ অ ঘৰৰ মানুহে বেলেগ মানুহবোৰ আহে।
আচ্ছা হয় হয় হয় আহে আহে।
আপোনালোকৰ ফালে আহে নাই নেজানো কিন্তু আমাৰ এইফালে যদি কাৰোবাৰ ঘৰত যদি নাৰায়ণ পূজা পতা হয়, তেতিয়া মানে ঘৰৰ মানুহ বাহিৰেও মানে বেলেগ মানুহে যদি গম পায় ন যে ইয়াত নাৰায়ণ পূজা পাতিছে, ত, তাত গৈ মানে নিজে হ'লেও মানে সেৱা এটা কৰি থৈ যায় মানে।
যায়-যায়-যায়।
উম কাৰণ বহুত এটা মানে ডাঙৰ পূজা ন। উম যিজনে চিচ যি ৰচনা কৰিছে আৰু।
হয়-হয়-হয়, তাকে হয়, একদম আৰু আপোনাৰ কি হয় আপুনি যিটো ক'লে ন যে আপোনাৰ আ আপোনালোকৰ ফালে সত্যনাৰায়ণ পূজা বুলি কয় আমাৰ ফালে একচুৱেলি সত্যনাৰায়ণ পূজা বুলিয়ে কয় বাট ঠাই ভেদে আমি সত্য কীৰ্তনতো নকও আৰু আমি নাৰায়ণ পূজা বুলি কৈ দিও মানে একে হয় নাৰায়ণ, বিষ্ণু আপোনাৰ একেই হয় ঠাইভেদে বেলেগ - বেলেগ হয় আৰু এহ নামটো মানে তাৰপিছত আপোনাৰ যিটো ক'লে আপুনি পূজা বুলি কোৱাৰ লগে-লগে মানুহ একদম একেবাৰেহি হৈ যায়। হয় দেই কথাটো মানে মই এতিয়া কথা নকও যিটো আগৰ দিনত যিটো টো হৈছিলে ন আগৰ দিনত ধৰি লওক আমাৰ - আমাৰ ঘৰত বাৰু বুজা পূজা সিমান মানে পূজা তেনেকৈ কৰা নহয় বাৰু বাট আমাৰ খুৰাহঁতৰ বা আইতাহৰ তেনেকৈ কৰে বাৰু পূজা-চূজা গতিকে তেতিয়া মানে কৰিলে মানে আগৰ দিনত কৰে ন একদম মানে মানুহ ভৰ্তি হৈ যায় মানে। একদম যেনেকৈ আপোনাৰ খানা-খানা চানা পাতিলে বা ধৰি লওক বিয়া চিয়া পাতিলে যেনেকৈ তেনেুৱা ধৰণৰ মানুহ মানে পূজা এভাগ পাতিলেও মানে সিমানখিনি মানুহ মানে ভৰ্তি হৈ য মানে। আৰু আহেই মানুহখিনি মানে অ। মানুহখিনি আহেই মানে মা মাতিলেও আহে ধুনীয়াকৈ আৰু ভালো লাগে মানে। তেতিয়া সেই পৰিৱেশটোত আমি একেলগে মিলি কিনে একদম যেতিয়া সন্ধিয়া হয় মই আচলতে কাহিনীটো কৈ আছো আপোনাক কেনেকৈ কেনেকৈ কি বিলাক হয় মানে এই আমি আমি মানে কি কৰো ৰাতিপুৱা সময়ত ফুল চুল তুলি আনো ন তেনে আনি কিনে একদম পূৰা সন্ধিয়া সময়ত সেই পূজা পাক হয় মানে পূজা পাগ যেতিয়া সন্ধিয়া হয়। আমি সন্ধিয়া মানে কল চল লৈ কিনে পূজাৰ ন সত্যনাৰায়ণ পূজাৰ মেইন বিষয় বস্তু এটা হৈছে এটা ভোগ এটা দিয়ে মানে। একদম মানে অ, এই ভোগটো বনোৱা কাৰ্যসূচীটো আৰম্ভ হয় সেইটো মানে একদম বিশেষ মানে সেইটোৰ কাৰণে যেন চবে মানে পূজাত আহে বা সেইটো খাই ভালো লাগে মানে বহুত টেষ্টি মানে লাগে মানে সেইটো। গতিকে সেই বস্তুটো যেতিয়া বনাই ন আপোনাৰ মানে আমি বহি যাও মানে। ছবি সকলে বহি কিনে কল চল একদ এটাই কল চেলাই তাৰপিছত কল এথোক। থোক লৈ আহে এনেকৈ মানুহ হিচাপত হেৰি কৰা হয় আনি কিনে চালনী এখন লোৱা হয়। স তাৰপিছত সেই কলটো সেই চালনিখনত একদম পুৰা মোহাৰি মোহাৰি দিয়া হয় তাৰপিছত কলটো আপোনাৰ তলত পৰি যায় ন। গোটা কলৰ পৰা একদম অলপ পনীয়া টাইপ হৈ যায় তাতে আপোনাৰ সেই কলটো যেতিয়া গুড়ি হৈ যায়। দিয়াৰ পিছত একদম মানে তাতে গুড়ি- চুৰি দি দিয়ে আপোনাৰ চাউলৰ গুড়ি হওক তাৰপিছত মিঠাই দিয়ে, চেনি দিয়ে, ঘিউ দিয়ে। এনেকৈ দিয়াৰ পিছত ধুনীয়া একদম মানে মিঠা হৈ যায় ন ভোকটো একদম পূৰা তাৰপিছত ঘুটি দিয়ে একদম দি কিনে একদম কি কব আৰু মজা আৰু।
হয়-হয় সেইটো মানে খাই ভাল লাগে সেইটো কিবা অ, হেৰি আছিলে নেকি কিবাগ্ৰুপটোৰ নাম ঘোটা নে কিবা বুলি আছিলে।
খু নাই খুটাটো আপোনাৰ বেলেগ খুটাটো আপাৰ শিট পূজাৰ দিনা দিয়া হয় বিশেষক।
অ, শিট পূজাৰ দিনা আছিলে ন, তেতিয়া এইটো কিবা এটা আছিলে মই পাহৰি গৈছো। কল আৰু গাখীৰ দি বনাই ন ধুনীয়াকে পুৰা ডাঠ হয় খাবলে।
একদম - একদম খাই পাইছে মানে আপুনি।
খাই পাইছো। আমাৰ হেৰিটোত পাতোতে খাও নহয়।
আচ্ছা - আচ্ছা।
ভাল লাগে খাবলৈ পূৰা মানে পুৰা কিবা এটা ভাল লাগে কেলে নাজানো মানে খাই থাকিলে আকৌ খাই থাকিব মন যায়।
খাই থাকিব মন যায় ন । তাকে সে একদম মানে হয় ক
আৰু সত্যনাৰায়ণ পূজা বুলি ক'লে ইমান কি পবিত্ৰ হৈ যায় ন ঘৰখনো।
একদম, একদম পূৰা। মানে পূজা বুলি ক'লেই মানে আপোনাৰ পবিত্ৰ পবিত্ৰ লাগে আকৌ তাতে তাৰ ভিতৰত আকৌ সত্যনাৰায়ণ পূজা বুলি যেতিয়া ক'ব নাৰায়ণ পূজা বুলি এতিয়া ক'ব নো আৰু বেছি ভাল লাগি যায় মানে। আৰু চবতকে বেছ হ-
হয় কওক।
অ আৰু চবতকৈ বেছি ভাল লাগে আপোনাৰ যেতিয়া পূজাত যেতিয়া সেইবোৰ কাম কৰিব পাৰোঁ ন। আগতে মানে ধৰি লওক মানে পূজা এখনত মানে সেইখিনি কাম কৰিছো মানে কি নিজৰ দায়িত্ব এটা লৈছো মানে। ধৰি লওক গাজি বিলাইছোঁ, কল বিলাইছোঁ। কাৰণ মানুহবিলাক তেতিয়া আহে ন আমি বিলাব লগা হয় ন। বাট- ধৰি লওক টোপলা চপলা বান্ধিব লগা হয় বা ৰাতি যেতিয়া ভাত দিব লগা হয় তে- তিয়া মানে বিলাব লগা হয়। এইবিলাক মানে কৰি টপ টাক কাম কৰি মানে ভাল লাগে মানে একদম মানে।
ভাল লাগে ভাল লাগে ভাল লাগে উম। মানে এ পূজা মানে আৰু কি আৰু মানে আপোনাৰ- অ আচলতে পূজাত আচলতে কি কয় গম পায় নাই? এতিয়া কি হৈছে- কিবা এটা মানে দান দিয়া বুলি ক'ব লাগিব। মানে- দান দি বা কিবা এটা হেৰি কৰি মানে ভগৱানৰ পৰা কিবা এটা আশীৰ্বাদ লোৱা।
হয়।
মানে এনেকুৱা হয় মানে বস্তুটো।
হম।
উম মানে আপুনি কিবা এটা দিছে ভগৱানক। কাৰণ এ মানে চবৰে এতিয়া হেৰিতটো বেলেগ থাকে ন। এতিয়া- চব ভগৱানৰ হেৰিটো কিছুমান বেলেগ থাকে। কিছুমানক এইটো কিবা এটা হেৰি কৰিলে পায়। বা কিছুমানক এনেকে পুজিব লাগে।
হয়।
সেইটো কাৰণে উম আমাৰ এইফালে তেওঁলোকৰ আপ তেওঁলোকৰ ফালে- উম আহেনে পুৰোহিত বুলি ক'লে, পুৰোহিত আহে কলে ন।
আমাৰ ফালে পুৰোহিত আহে।
পুৰোহিতে ন।
উম পুৰোহিত আহে। একে একেটাই হয় পুৰোহিত আৰু বামুণ ক'ব গলে একেটাই হয়।
উম মানে পুৰোহিত বা বামুণ। পূজাৰ কাৰণে মানে হেৰি হৈছে আৰু।
হয় হয়।
আৰু যোনে কৰে মন্ত্ৰও বহুত ক'ব লাগে আক।
অ অ তাকে তাকে মোৰতো মন্ত্ৰ মুখস্থ হৈ যায় একদম কাষত যেতিয়া বহি থাকো ন তেত- যেতিয়া মামুণে মামুণজনে পুৰোহিতজনে যেতিয়া মন্ত্ৰ মাতি থাকে ন, মই একদম পুৰা শুনি থাকোঁ একদমানে শুনি শুনি মানে-
হয় হয়।
মই যেন এতিয়া তেওঁলোকৰ নিচিনা একদম পূৰা মন্ত্ৰ মাতিব পাৰো। একদম মানে আপুনি যদি মই- কওক তেওঁলোকে আৰম্ভ- এনেকে কয় ন এপাল মন্ত্ৰবিলাক ত মোৰে মানে মুখস্থ- হৈ গৈছে আপোনাৰ এইবিলাক কাষত বহি থাকোঁতে থাকোঁতে।
আপুনি গায়ে দিলেচোন, উম ভাল ভাল। হে মানে আপোনাৰ অ হেৰিবোৰ হৈছেগৈ নাই আৰু মানে যোগা যোগাৰ কৰিবলে?
জোগাৰ চোগাৰ আপোনাৰ হৈছে দেই মোটামুটি হৈছে আৰু এতিয়া মানে খুৰা আ খুৰাহঁতে মানে ওলাই গৈছে আপোনাৰ এতিয়া মানে খানা কাৰণে, দুপৰীয়া মানে খানা চানা সেইবিলাক কৰা হ'ব ন বাৰাত খানা চানা কিবা কৰি কৰা হ'ব ন, তো সেই খানাৰ কাৰণে যোগাৰ চোগাৰবিলাক। চবজি পাচলি বিলাক কুটি আছে, এতিয়া যামহে চবজি পাচলি কুটি-
অঁ অঁ আপোনালোকে এইফালে হেৰি কৰে নেকি মানে খানা দিয়ে ন। ৰাতি মানে ভোক দিয়ে।
হয় হয় মানে ৰাতি ভাত দিয়া মানে যিখিনি মানুহে ধৰি লওঁক ঘৰৰ মানুহখিনি আমি মানে খানা খাই আৰু এটা। ঘৰৰ মানুহ বা ধৰি লওঁক যিখিনি আমাৰ সম্বন্ধীয় মানুহ থাকে। যিখিনি সেই মানুহখিনিক মাতে মাতি কিনে আমি ভাত ভাত দুটা খাওঁ ৰাতি ৰাতি,
অ আমাৰ ফালে কিন্তু অ ই‌ ইমান এইটো ৰাতি মানে যোনটো খানাটো ন, হে মানে অকল পূজাটোহে কৰে মানে।
আচ্ছা আচ্ছা আচ্ছা এইঠাই সেই আৰু সবৰে ঠাই ভেদে মানে। কেচটো কি হয় আপোনাৰ দিনটো যিহু কষ্ট কৰি থ হয় ন। গোটেই দিনটো কষ্ট কৰা হয় ৰা, তো আপোনাৰ যেতিয়া পূজা ভাগ সেই হ'ব ৰাত, ৰাতিহে কৰা হয় ন সত্য নাৰায়ণ পূজা ভাগ তেতিয়া কষ্ট কৰিলে মানে ধৰি লওক ৰাতি আকৌ ভাত বনাব মন নাযায়। ন, পূজা ভাগ কৰা পিছত কাৰো। ত‌ যিখিনি মানুহ কচ, ত কৰে সেই সেইখিনি মানুহৰ কাৰণে এটা ভাত এটা যোগাৰ কৰি থৈ দিয়া হয় সেইদিনাই। তেতিয়া মানে তেতিয়া সকলোৱে আহি কিনে নিজৰ ঘৰত আৰু ভাতটো বনাব নালাগে আৰু যিকেইজনে পাৰে একেলগে তাতে ভাতটো খাই দিয়ে মানে। ধুনীয়াকৈ নিৰামিষ ভাত খায়ো ভাল লাগে, আপোনাৰ ধুনীয়া লাগে আকৌ বামুণে বনায় সেই ভাতটো।
এটা বস্তু চালোঁ। আ আপোনালোকৰ ঘৰৰ ভিতৰত কৰে নে বাহিৰত কৰে?
আমাৰ ঘৰৰ ভিতৰতে কৰে দেই।
ভিতৰতে ন। তেতিয়াহ'লে আমাৰো একেই দিয়ক ভিতৰতে কৰা হয়। উম উম,
বাহিৰত উম কৰা নাযায় বাৰু তেনেকৈ সেইবোৰ ভিতৰত তে কৰে মানে সেইটো এই পূজাটো।
হয় হয়।
ধুনীয়াকে ৰুমৰ ভিতৰত হেৰি কৰি।
উম। তেতিয়া হেৰি অ কি হ'ল আপোনাৰ যাব হ'ব চাগে এতিয়া।
তাকে মোৰ আপোনাৰ এতিয়া ফুল চুল তুলি আহিলো এতিয়া। দুৱৰী চুবৰী এইবিলাক কিবা কৰে নি টোকটাক, খিনি কৰি লওঁ আৰু মানে। কামখিনি এই পোৱালীকেইটাকো লগাই দিওঁ কামত খুৰাহঁতৰ ল'ৰা ছোৱালীকেইটাকো লগাই দিওঁ। কামত বোলে কৰ সিহঁতে শিক, কাম চাম শিক আৰু
উম হা, ঠিক আছে নহলে দিয়ক তেন্তে অ অ মোৰো ভাল লাগিল দিয়ক।
দিয়ক দিয়ক ঠিক আছে দিয়ক ৰাখিছোঁ।